হেল্ল' এয়া অলপ ওলাই আহিছোঁ।
অহ, আচ্ছা। পিছে ভাত পানী খালেনে নাই?
খালোঁ খালোঁ খালোঁ আপুনি খালে নে নাই?
নাই এই আজি বিয়া এখন আছিলে। ঘৰৰ ওচৰত সেইখনে খাই আছো অকনমান আগতে।
হয়।
সাতটা সাত মান।
হয় তেতিয়া, এতিয়া এতিয়া ৰাতি সাঁজ টো মিলি থাকিলে মানে আপোনাৰ-
অঁ সেইটোৱেই। হয় দি। পিছে আপুনি কি কৰি আছে, এতিয়া পঢ়া শুনা?
পঢ় শুনা এতিয়া আপোনাৰ মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলো। এত এতিয়া -যোৱা বছৰে কৰিলোঁ এতিয়া পলিটেকনিক পঢ়ি আছোঁ। খেলাামৰাত হয়।
উম' উম' উম' আমাৰ। মইএই আমাৰ দৰং কলেজতে পঢ়ি আছো ধৰ উম'। উম'। বিয়েত বুলি কয় বিয়ে, বিয়ে ফাৰ্ষ্ট ছেম এনেকুৱা।
বাকী পঢ়া শুনা ঠিকে চলি আছে ন নাই
পঢ়া শুনা ঠিকে চলি আছে মোৰ। বুঢ়া মানুহ নহয়।
তাকেই ইণ্টাৰভিউ আপুনি এপ্লাই কৰা নাই নেকি এচ এচ চি সেইবিলাক এইবোৰত।
অ' ইণ্টাৰভিউ কৰি আছো, কৰিছো বাৰু এপ্লাই।
অ' এই এপ্লাই বোৰ কৰি থাকিব এতিয়া মই যেনিবা আপুনি ফ্ৰিয়ে থাকে, তেতিয়া এপ্লাই বোৰ কৰি থাকিলে ভাল আপোনাৰ। কি চান্স আপুনি পায়ো যাব পাৰে ভাগ্য ভাল থাকিলে।
হয় বাৰু সেইটো কপাল খনৰ লগত কথা আমাৰ।
হয়।
সেইবুলি সব পঢ়িবও লাগিব বাৰু আমি বহুত ভালদৰে।
হয় পঢ়িবলৈ মই বিশেষকৈ ইমান হেৰি নকৰোঁ মই চালে ইউটিউবতে মাৰিিকনে চাওঁ ভিডিঅ'বোৰ।
অ'।
এনেকৈ ইউটিউবতে পঢ়া শুনা কৰিব মন যায় বেলেগে পঢ়া শুনা নকৰোঁ। এনেকে যে সময় পালে ৰাতিপুৱাতো দৌৰিব যাওঁ।
অঁ ইউটিউবত ভাল নাপাওঁ পঢ়া শুনাটো।
হয় ইউটিউবত ভিডিঅ' বোৰ প্ৰায় ভিডিঅ'বোৰ ভালে বিভিন্ন চবৰে। আজিকালি ভিডিঅ'বোৰ পোৱা যায় ন তাতেই সেইকাৰণে ইউটিউবৰ পৰাই চাওঁ অলপ।
অহ, এনেই কিবা ইউটিউবত কিবা পঢ়াৰ মাধ্যম চাধ্যম ক্ৰৰ্চ-চৰ্চ আছে নেকি কিবা?
এনেকুৱা ভিডিঅ' কিছুমানৰ মোৰ তাত লিংক আছে যদি- মই পাৰোঁ আপোনাক মই পঠাই দিম এতিয়াই লাগে যদি এতিয়াই মই পঠাই দিব পাৰিম।
অ'। আপুনি মোক পথায় দিব, মোক অ' মোৰ হটছআপ নম্বৰ টো দিম, উম।
হয় হোবাতচাপট ন।
উম দি দিব আপুনি মোক, উ পিছে ভাত পানী আপোনাৰ?
ভাত পানী খোৱা হ'ল মোৰ।
অ' হ'ল ন।
হয় বাকী, কাইলে আপাক যদি দিনত ফ্ৰী আছে এতিয়ো বন্ধ চামাৰ ভকেন কাৰণে এপাক আহিব আমাৰ পথাৰৰ ফালে গছ পুলি ৰুবলৈ আমাৰ আৰু সোমবাৰ ন বিশেষকে কাইলৈ আমি গছ পুলিৰ ওপতে সোমবাই মানে গাঁৱৰ ৰাইজে সৈতি।
অ' মই পাইছিলো বাৰু আমাৰ গ্ৰুপটোত অ'। গাঁৱৰ গাঁৱৰ ৰাইজে দিছিলে, ধৰ মেজ উম ধৰ এনেকে গছ ৰোপন কৰা হব বুলি। অ' মই গছ দুজোপা মান আনি দিছো যেনে ধৰ শাল, শিমলু। সেইবোৰ ধৰ আৰু ধৰ আমলখি আৰু ধৰ নিম পাত বহুত ভাল দেই নিম গছ।
আহ এতিয়া গছবোৰ বহুত ডাঙৰ হ'ব এতিয়া আমাৰ সহযোগ অহা যোৱা কৰিবলৈ পথাৰৰ ৰাস্তাত যিহে ৰ'দ এজ গছ নাই ভালদৰে, এতিয়া গছৰ পৰিমাণ কমিয়ে গৈছে যেনিবা।
অ' আৰু নিম গছত ধৰ আমাৰ এনেকে বহুত অ' ভাল অক্সিজেন পায় ন। উম নিম গছৰ পৰা আমি উম। সেই সেইকাৰণে ভাল সেই সেই পুলিটো আমাৰ কাৰণে উপযোগী বুলি মই ভাবো বেছি।
হয় হয়।
অ' সেই পুলিটোে আমাৰ পথাৰখনত আধা খিনি লগাই দিব লাগে বুলি মই মোৰ দৃষ্টিত মই সেইটো ভাবো আৰু।
হয়।
উম পিছে আপ আপুনি অসম পুলিচৰ কাৰণে কিবা প্ৰিপাৰেচন মানে প্ৰস্তুতি চলাইছেনে?
মই যে মানে মই দৌ দৌ'ৰতে সব হৈ গৈছ দৌৰি অলপ বেছিকে আছো মানে আৰু আমি যোগান ইমানখিনি মই চোৱা নাই, ইউটিউবতে চাব পাৰিম।
অ' অ' লাগিব অ' লাগিব। আৰু পিছে আমাৰ এই আমাৰ হেৰিত যে বাকৰি চোৰেন মাটিখন
হয়।
তাত ফুটবলৰ কিবা মেটচ পতা কথাছিল জানো আমাৰ আৰু প্ৰশিক্ষণ দিয়ে নেকি তাত, অ'। আৰু প্ৰশিক্ষণ দিয়ে নেকি তাত শিকাই নেকি ফুটবল টো?
হয় হয় প্ৰশিক্ষন দিছো মানে এতিয়া খেল এখন আহি আছে ন তাত এখন প্ৰতিযোগিতা হেৰি কৰিছে। আপোনাৰ ইয়াৰে ৰাইজে তাতে খেলতে আপোনাৰ হেৰি কৰিলে। মানে প্ৰাইজ মানি ৰাখিছে। মানে ফাষ্ট প্ৰাইজ মানী আপোনাৰ বিশ হাজাৰ টকা আৰু আহ ছেকেণ্ড প্ৰাইজ মানী আপোনাৰ হেৰি পোন্ধৰ হাজাৰ টকা বহুতো টিম আহিব চাগে। খেলিবলৈ ফুটবল সেই ফুটবল এতিয়া গৰম ছিজন যেতিয়া ফুটবল চব খেলেই মানুহবোৰে।
অ' সেইটোৱে বাৰু আৰু আৰু তাত অ' ক্ৰিকেটৰো আমাৰ প্ৰশিক্ষণ দিয়া হয় চাগে ন।
ক্ৰিকেটৰ দিয়ে, দিয়ে। এতিয়া নহয় এতিয়া কাৰণ তাত ফুটবল প্ৰতিযোগিতা হ'ব ন সেইকাৰণে ক্ৰিকেটটো এতিয়া বন্ধ কৰিব দিছে। ক্ৰিকেটটো দেৰিকে মানে আপোনাৰ হয়।
অ' মোৰ ঘৰৰ ওচৰৰ এটা সৰু মাইনা মানে ষ্টুডেন্ট এটা আছিল ধৰ তেওঁ ক্ৰিকেট খেলি বহুত ভাল পায়।
হয়।
অ, মই ভাবিছিলো তেওঁ ইয়াতে প্ৰশিক্ষণ দি দিওঁ আপোনাৰ নিশ্চিত এনেকুৱা মানে টিচাৰ আছে নেকি ছাৰ এনেকুৱা ক্ৰিকেটৰ ভাল কোচ
এনেকুৱা ভাল ক্ৰিকেটৰ কোচ মই জনাত আছে আমাৰ গাঁৱৰ। এজন অমৰনাথ বুলি কয় তেওঁ তেখেতে অলপ প্ৰশিক্ষণো দিয়ে। ভালো খেলে, হয়।
আৰু ধৰক ফুটবলৰো আছিলে দেই মোৰ সৰু ভাইটি। উম, তেওঁ ধৰ সেই
ইফালে লক্ষ্যয়জ্যোতি নামৰ এজন ল'ৰা তেখেতে ফুটবল বহুতো ভালেই খেলে। তেখেতে প্ৰশিক্ষণ দি ফুটবলৰ তাতে
অ'। অ, সেইটো হয় বাৰু মানে মোৰ ভাইটি ফুটবলৰ প্ৰতি বহুত আকৰ্ষিত তেওঁ ধৰ এতিয়া ধৰ যেনে ফিফা চলি আছে তাক ধৰ আমি ফিফাতে মানে সি মেটছ বুলি ক'লে ধৰ সি মানে পাগল বুলি ক'ব পাৰি ধৰ। সিমানেই ভাল পায় ফুটবল খেললে।
হয়, হয় এতিয়া এইটো বয়সত যেতিয়া ফুটবলটো চবৰে প্ৰিয় হয়।
অ, আপুনি, আপুনি খেলা-ধূলা কৰেনে নাই আপুনিওতো খেলে বহুত ভাল।
খেলো, খেলো মইও ইমান ধৰা নেখেলো মই সময় পেলাইহে খেলো মানে। আপোনাৰ ইমানো খেলত লাগি কৰি নাথাকো।
অ'। অ, গম পাইছো আপুনিওতো এটা সময়ত অ, খেলো, খেলো আপুনিও চাগে এটা সময়ত বহুতো অ, পৰশ দি কি আনিছিলে চাগৰ ইণ্ডিয়াৰ বাবেও?
হা।
হয়ে। গম পাইছেো বাৰু আপুনি, আপুনি চাগৰ। পোৱা বহুতো সোণৰ প্ৰডক্ট জিকি আনিছে। শুনিছিলো মাজতে মই নিউজ পেপাৰ উম।
অ'।
পিছে অ, কওক?
অ, এ আজি মেঘে কাজি আছে বৰষুণে দিব যেন লাগিছে ৰাতিলৈ।
অ', অ', বৰষুণ ধৰিলে বেয়া নালাগিব বাৰু আৰু কাৰণ আমাৰ পথাৰত খেতি বাতিৰ কাৰণে বৰষুণ দিব লাগে।
হয়, হয়, খেতি-বাতি এতিয়া বহুতো কৃষকৰ অলপ প্ৰব্লেম হ'ব।
বৰষুণ নি দিলে পানী নহ'লে আমাৰ খেতি, খেতি নহ'ব ধৰ।
হয়।
এতিয়া ধৰ পথাৰত কঠিয়া পেলাবলৈ আৰম্ভ কৰিছে।
কঠিয়াই পেলাবলৈ ন?
ভাৰ দ, বাতছে ফেল বল আৰম্ভ কৰিছে।
হয়।
আৰু সেই, সেই কঠীয়া পৰাই ধৰ ধান হ'ব। মোক। উ, মোৰ মাটি তিনি বিঘা মান আছিলে আমি পাৰ্টনাৰশ্বিপত আমি একেলগে। খেতি কৰিব পাৰি দিওঁতেন সেই খেতিটো ধৰ আমাৰ
হয় পাৰিলোঁ হয় মানে মই এইকেইদিন মানে মই অলপ ব্যস্ত হৈ। মানে এই মাহটো মই অলপ মানে প্ৰব্লেমত ফচিছো মানে অলপমান প্ৰব্লেম হৈ আছে আপুনি এইটো প্ৰব্লেম মোৰ লগত নোৱাৰিব মানে কৰিব বুজিছে।
অ', আচ্ছা নহলে আপুনি পইচাটো কিবা এটা ইনভেষ্ট কৰিব পাৰে।
হয় পইচাৰ কথা মানে আপুনি মোক জনাব কিমান টকা হয়। মই আপোনাক ক'ম যে মই মোৰ ফালৰ পৰা যিমানখিনি পাৰো মই আপোনাক দিম বাৰু।
দিব মই ধৰ এনেকে যেনেকে ধান তাৰপিছত সৰিয়হৰ খেতিত ধৰ সৰিয়হৰ দিনতো সৰিয়হ লগাও।
হয়।
সৰিয়হত ধৰ আমি সৰিয়হৰ পৰা তেল পাওঁ উপাৰ্জন কৰিব পাৰি
হয়।
সেইটো কাৰণে ভাল ধৰ তেলৰ কাৰণে আৰু ধান ধৰ বৰা বৰা চাউলৰ খেতি কৰা হয়। আৰু সেই বৰা চাউল অ', বৰা চাউল আমি ব'হাগৰ বিহুত আমাৰ যেনে অসমীয়াৰ বাবে কত গুৰুত্বপূৰ্ণ বিহু বুলি কয়, ভাল মাঘৰ বিহুত যে কাতি বিহুতো আমাৰ ধৰা খেতিৰ বাবেই সেইটোক আমি কাতি বিহু বুলি ক'ব পাৰো ধৰ। কাতি বিহু আৰু ধৰ মাঘৰ বিহুত আমাৰ ভোগালী বিহু বুলি কয় ধৰ মাঘৰ বিহুত সেইটো
ব্ৰইলাৰ দোকানখন আছিল যে ব্ৰইলাৰ দখন এতিয়াও চলাই আছেনে নে বন্ধ কৰিলে আপোনালোকে?
অ', বইলাৰ দোকানখন চলা আছে বাৰু আমাৰ দেই চলি থাকে। ডেইলি ধৰ আমাৰ চাৰি পাঁচটা অ', চাৰি পাঁচটা ব্ৰইলাৰ আমি কাটো ধৰ।
হয়, দিনে চাৰি চাৰি পাঁচটা চাগে ন?
অ', অ' কেতিয়াবা কেতিয়াবা আমাৰ বিছটা মানো যায়।
বিছটামান ন?
উম দিনে বিছটা মান যায়। সেইটো ভালৰ আৰু আপোনাৰ কিবা বিয়া আছে থাকিলে ক'ব ম অৰ্ডাৰ দিব মোক।
হয় হয় বিয়া চিয়া থাকিলে ন? হয় হয় তেতিয়া ভালেই হ'ব।
অ', আৰু ধৰ অ', ছাগলী মাংস
কেটাৰিং কেটাৰিঙৰ আপোনালোকৰ কোনোবা আছে নেকি আপোনাৰ জনাত?
অ', কেটাৰিঙৰ এজন ল'ৰা আছে, লক্ষ্যজ্যোতি নাথ বুলি কয়।
হয়।
অ', তেওঁ কেটাৰিঙো চাই আৰু ধৰ এই বিয়াত যোনবোৰ পাট চাট পেলোৱা হয় সেইবোৰ কাৰণে তেওঁ তেওঁ নিজেই কৰে দেই। সেইটোও ভাল লাগে, উম। অ', লগাব পাৰে আপুনি ধৰ।
হয় হয়।
আৰু ধৰ পেণ্ডেলৰ কিবা লাগে যেতিয়া আমি সেইটোও যোগাৰ কৰিব পাৰোঁ।
পেণ্ডেল হয় পেণ্ডেলৰ।
অ', সেই পেণ্ডেল আৰু বাঁহ বাঁহ লাগিলে কিবা বাঁহ চাহ বহুতো যোগাৰ পাতি কৰিব পাৰোঁ।
বাকি এই আমাৰ গাঁৱৰ যে এই প্ৰাইমোৰী স্কুলখন এইখন এতিয়াও আছেনে নে চৰকাৰে বন্ধ কৰিলে এইখন?
নাই নাই নাই কৰা বন্ধ, এতিয়াও সেইখনত আছে বহুতো ষ্টুডেন্ট আছে তাত বহুতো।
হয়।
তাত তাৰমানে স্কুলখন বহুতো ভালদৰে চলি আছে বাৰু এতিয়াও এতিয়া
হয় স্কুলখনত বহুতো শিক্ষক শিক্ষয়িত্ৰী আছে। ছাত্ৰ ছাত্ৰীবোৰো আছে, এতিয়া ক শখাই খ শখাই চাগে আছে ন?
অ' হয় হয় আছে, আমি আমিও ধৰা সেইখন স্কুলতে পাছ
হয় হয় ময়ো সেইখন স্কুলতে পাছ কৰি অহা, বহুত সৰুকালতে।
অ', ভাল লাগিছিল, তেওঁ তাত পহি ধৰ। বহুতো উ, নজনা কথা জানিব পাৰো আমি সৰুৰ পৰা সেই
হয়।
উম, পিছে আপুনি কি কৰি আছে এতিয়া?
এতিয়া একো কৰা নাই, এনেই অলপ ওলাই আহিছিলো লগৰবোৰৰ লগত এনেই এখন পথাৰৰ ফালে এতিয়া গৰম সেজি ব বতাহত পথাৰৰ লগৰ বোৰৰ লগতে ওলাই আহিছিলোঁ।
অ'।
হে, বাকি আপুনি
ময়ো এই আছিলো আমাৰ ঘৰৰ ওচৰৰ পথাৰখনৰ আঁহতজোপা তলতে, বহি। জিৰণি লৈ আছিলো অলপমান এতিয়া বহুতো গৰম পৰিছে ন বহুত। হলেং, বতাহ অকমানো নাই ধৰ নোহোৱা হ'ল।
হয়।
বৰষুণ এজাক দিলে, ভাল লাগিব ৰাতি।
হয়-হয়, ৰাতি বৰষুণ এজাক দিলে ভালেই লাগিব যিহে গৰম পেলাইছে। সেই টাক্সটো অফ কৰিব লাগিব তেতিয়াহে ভাল হ'ব, এইটো চা, হয়-হয় হয়-হয়, ইয়াত যিহে গৰম পেলাইছে অলপ বৰষুণটো দিলে আমাৰো ভাল। বাকী পথাৰখনৰ কাৰণেও বহুত ভাল হ'ব।
পিছে আপোনাৰ এই বাইকখন কি কৰিলে? বিক্ৰী কৰিব নেকি আপোনাৰ যোনখন কিবা বাইকখন আছ খনৰ নামটো পাহৰিছো।
থ্ৰী-ফিফটি এখন আছিল, মই এখন বিক্ৰী নকৰোঁ মানে এতিয়া, অলপ, ঘৰৰ দেউতাও চলায় ন ময়ো চলাওঁ। এতিয়া বিক্ৰী নকৰো এতিয়া, চলাই আছো যেতিয়ালৈকে চলে চলক।